হেল্ল'।
কি কৰি আছা?
হেল্লো', হেল্লো'।
অ' কি কৰি আছা?
অ' এইয়া এনেই বহি আছিলোঁ কোৱা। তুমি?
ময়ো এনেই শুই আছিলোঁ।
অ' হয় নেকি। কিয় কিবা বেমাৰ চেমাৰ হৈছে নেকি?
এ গাটো অলপমান ভাল নহয়।
অ' হয় নেকি? কি হৈছে বা।
এই জ্বৰ চৰ্দি তোমাৰ।
অ'। এটা
সেইকাৰণে এনেই অলপমান পৰি আছোঁ।
উ উ তাতে মানে গৰম যে এবাৰ বৰষুণ দিছে, এবাৰ ৰ'দ দিছ ছে হেটো কাৰণেই বেমাৰ পাই গৈছে চবকে।
অ' হেটোৱে বতৰ বিলাক মানে এ হেৰি কৰি আছে যে।
অ'। তাপা ভাত পানী খালা?
অ' খালোঁ খালোঁ, খাবলৈ মন যোৱা নাই। অকমান খালোঁ আৰু নহ'লে আকৌ বেছি, খাইছোঁ খাইছোঁ।
অ' খাবা নহ'লে বেছিকে হ'ব আৰু ষুদ
উম,
হেল্ল' উম খালোঁ।
তাকে,
বায়ে লগৰ যে আছে সেইজনী
ঘৰত বাকী চব
তাৰপৰা, উম, ভালে, ভালে মাহ, তোমালোকৰ ঘৰত ভালনে?
ভাল, ভাল।
অ', এনেতো চাগে এতিয়া কলেজ যোৱা নাই, বেমাৰ হৈ আছে যদি।
অ', নাই, যোৱা নাই। আকৌ বন্ধও দিব এতিয়া।
অ', অ', হয় বাৰু।
সেইকাৰণে দুদিনমান মানে যোৱাও নাই, বেমাৰৰ কাৰণে যোৱা নাই বাৰু।
অ', অ', অ',
সেয়া বাকী, ভোজ এটা প্লেনিং কৰিছিলোঁ। পাৰিবা নেকি?
কি কৈছা?
ভোজ, ভোজ।
অ', পাৰি বাৰু, কেতিয়াকে কৰিছাঁ বা?
এ, হেৰি, তোমাৰ দহ, এঘাৰ তাৰিখ মানে কৰিছে নেকি? লগৰ কেইজনী মানে, মানে তোমাকো ক'বলৈ দিলে, খবৰটো দিবলৈ দিলে।
অ', হয় নেকি, পাৰি তেন্তে।
অ', তুমি খোৱা নে নোখোৱা? তাকে
অ', অ', অ', পাৰি, পাৰি এনে। দা কিবা গাঁৱতে কৰিছাঁ নে ক'ৰবাত দূৰতকে কৰিছাঁ?
ইহঁতে জানো ক'ত কৰিছে, কৈছিলে জেগাতো। প্ৰণাম, এই এইফালে শিৱ মন্দিৰ ফালে কৰিছে নেকি?
অ', হয় নেকি। ভালেই হ'ব দিয়া, তেতিয়া মন্দিৰটো সোমাব পাৰিম।
অ', মন্দিৰতো সোমাব পাৰিম অ'।
এনেও মন্দিৰ শিৱ মন্দিৰ-চন্দিৰ মন্দিৰত মানে যাবও লাগে।
অ', যাব লাগে। উম, উম, যোৱাই নহয় ঘৰৰ পৰা।
উম,
তাকে বোলো, ইহঁতে মানে কৈ আছিলে আৰু তোমাক খবৰটো দিবলৈ। অ',
পাৰিম যাবলৈ বাৰু এটা কাম কৰিবা, তুমি মোক আগদিনাখন লৈ যাবাহি।
হ'ব মই লৈ, লৈ আহিম।
অ', অ', অ', নহ'লে মানে পিছদিনাখন দেৰি হৈ যাবহি ন। এবাৰ মোক নিব আহিবা, তাৰপৰা আকৌ তুমি তা আহে, বস্তুও যোগাৰ কৰিব লাগিব, কিবা কিবি।
সেইটো হয় বাৰু দে, মই তোমাক আগদিনাখনেই লৈ আহিমগৈ। অ', শুনিছা?
অ', অ', কোৱা।
তোমাক বোলো মই আগদিনাখনেই লৈ আহিমগৈ।
উম, উম।
নহলে আকৌ সেই পিছদিনাখন আকৌ মানে দিগদাৰ হব ইফালে যাবলৈও হ'ব আকৌ তোমাকো আনিবলৈ নহবগৈ উম উম সেইটোয়ে সেইটোয়ে বাকী তুমি চিকেনটো খোৱা ন
খাওঁ খাওঁ
উম উম তেনেকে কিবা কিবি চিকেন অ তেনেকে এহেতি কি চিকেন টিকেন এনেকে আনিম বুলি কৈছে বাৰু এতিয়া
অ হয় নেকি
উম পনীৰ চনিৰো গোটাইছে আকৌ কিছুমানে আকৌ চিকেন নাখায়
অ ভালেই বাৰু নহলে আকৌ দিগদাৰ হৈ যাব ন
অ অ চবকে মানে সেইকাৰণে সুধি লৈছো কোনে কোনে কি কি খাব
ভালে কৰিছা
অ লিষ্টখনো গোটাব লাগিব যে
উম উম চিকেন আছেই
বাকী ঘৰটো কবা ঘৰটো বোলো কবা ভুজৰ কথাটো
নাই মানে ঘৰৰ পৰা ইমান নৰখাই বাৰু ঘৰৰ পৰা দিয়েই
অ অ
সেইটো কাৰণে আৰু ভালেই মানে আমাৰ ঘৰত
অ
হেল্ল'
অ শুনিছো
তাৰ পৰা তোমাৰ অ খালো খালো তুমি
অ খালো খালো অ কিবা কৈ আছিলা
কিবা মানে তোমাৰ হেৰি এ উম বি এ ৰ ফাৰ্ষ্ট চেমৰ কিতাপবোৰ আছে নেকি
বিএ ফাৰ্ষ্ট চেমৰ কিতাপবোৰ অ আছে
অ অ দিব
দিব পাৰিবা নেকি অ লৈ যাবাহি
অ অ মোৰ মানে দৰকাৰ হৈছিলে আৰু এতিয়া মানে মই ইমানবোৰ কিতাপ কিনিবও নোৱাৰো ন দুখনমান লাগিছিলে আৰু
অ অ লৈ গলেহিয়ে হ'ল আছে বাৰু এইয়াতে
দিগদাৰ হৈ যায় মানে ন ইমান বোৰ কিতাপ কিনিবলে তাতে এতিয়া মানে অকণমান প্ৰব্লেমো হৈ আছে
তুমি মেজৰ কিহত লৈছিলা
মই আছামিচত লৈছো
অ আচ্ছা
অ
পাৰিবা পাৰিবা মইয়ো তোমাৰ আছামিচতে লৈছিলো
অ হয় নেকি ছাবজেক্টটো কেনেকুৱা বা হাৰ্ড নেকি বেছি
অ অলপ লিখিব লাগে আৰু ব অ লিখিব লাগে বোলো বহুত
হয় নিকিহ
উ উম বহুত লিখিব লাগে আৰু
উহ এনেই পেপাৰ অ কি আছিলে পেপাৰ কিমান নম্বৰ মানৰ আহে
পেপাৰ তোমাৰ পঁচিশ নম্বৰৰ ভিতৰত আহি যায় অ শুনিছা পঁচিছ
অ অ অ শুনিছো কোৱাচোন
পঁচিছ নম্বৰ ভিতৰত আহিছে
অ বেছিতো হাৰ্ড নহয় অ ফাৰ্ছ উম উম তাকেই মানে মোৰ এই আহ কি আছিলে বাইদেউৰ সতে কৈ আছিলে ন তা হাৰ্ট হয় বহুত লিখিব লাগে পেক ৰ্টিকেল দিব লাগে কিবা কিবি বহুত কয় আছিলে ন সেইটো কাৰণে সুধিছো আৰু
অ অ নাই বেছি মানে সেয়া আৰু পঢ়িলে পাৰিবাই আৰু
উম উম
ইমান এৰি নহয়
অ
বাকি আজিকালি হেৰি দৌৰিবলে যোৱা নে নোযোৱা
উম দৌৰিব মানে এইকেইদিন যোৱা নাই প্ৰব্লেম হৈ আছে যে
অ অ আটচছা
তুমি গৈ আছা
অ মই গৈ আছো
অ অ এনেই তুমি কিবা এপ্লাই চপ্লাই কৰিছা নে কৰা নাই
অঁ মই হেৰিৰ কাৰণে এপ্লাই কৰিছোঁ বাৰু তে এ ডি আৰ ই কাৰণে
অ হয় নেকি
উম তুমি কৰা নাই
উ মই মানে তোমাৰ অগ্ন বিৰত কৰিছিলো তাৰপা মই মানে হেৰিহ কি বুলি কয় হেৰিত যাব নোৱাৰিলো ন মেডিকেলত সেইটো কাৰণে কি বুলি কহ সেইটো কাৰণে মানে ৰিজাল্ট বেয়া আহিলে আৰু বেমাৰ হৈ গ'ল ন তেতিয়া
অ আচ্ছা আচ্ছা এইবাৰ এ দি আৰি দি দিবা
উম উম চাই লও মানে উ তাতে আকৌ আমাৰ মানে কাচটো অ বেচি হয় ন বহুত দিব লাগে আৰু
অঁ অ' বি চি বিলাকৰো বহুত আৰু
অ অ মানে উ বেছিলে নাম্বাৰো বহুত উঠাব লাগে ন পাৰৰ্চেণ্টিছ
অ উঠাব লাগে বাৰু টো
উম উম ত কি হয় আৰু
এই প হেৰি তোমাৰ ফৰ্থ গ্ৰেডৰটো অলপ অকমান যেন তেন বাৰ থাৰ্ড গ্ৰেডৰটো আৰু বেছি টান
অ হয় নিকিহ
উম ফৰ্থ গ্ৰেডত জি কেটো যদি তুমি ভালকে চোৱা আহি যাব
উম, উম এনেই তোমাৰ মানে এনেকুৱা কিতাপ চিতাপ আছে নেকি? নাম ক'ব পাৰিবা নেকি মানে অ' কোৱাচোন।
তোমাৰ ইউটিউবৰ পৰাই চাই আছো আৰু বাকী এনে জিকে বিলাক আনিছো।
অ' আৰু বেলেগ একো মানে কিতাপ অনা নাই প্ৰিপিয়াৰিং কৰিব?
নাই, নাই অনা নাই।
উম উম।
হেই হেৰি ইউটিউবৰ পৰাই চাব পাৰিবা। দিয়ে থাকে উম, উম। সেই ক্লাছ বিলাক জইন কৰি ল'বা লাইভ ক্লাছ বিলাক।
উম, উম এনেই তুমি কোনটো কোনটো চেনেল চোৱা বা?
তোমাৰ মই ধেৰ কিবা কিবি চেনেল চাও একেবাৰে
অ' অ'।
এডিয়াৰী হেৰি বুলিও মাৰি দিলে আহিব।
উ-উম। তাৰপৰা তুমি অকল সেইটোয়ে কৰিবানে আৰু কিবা বেলেগত?
বেলেগতো চাম বাৰু এয়া অ' বেলেগতো চাম।
অ' অ'। মোকো কবা ন'। অ' অ'। দিয়া ঠিকে আছে, হ'ব দিয়া ন।
অ' অ' ঠিক আছে দিয়া হ'ব।
হেল্ল'।
অ' ঠিক আছে দিয়া।
উম, উম।